হেল্ল'
হেল্ল' হেল্ল' ৰিয়ানে?
অহ, কি কৰিছে?
এ আ ৰবা। আজৰি-বিজৰি হৈ, এইবোৰ ৰাতিপুৱা ভাগৰ পৰাটো জানাই আৰু, হি হি। তাতে অকনমান দেহাত- টো প্ৰব্লেম হৈ থাকে নহয়, বিষ কবোৰ আছে যে।
হে তাকে।
বিজৰি হৈ পেলাই- বোলোঁ ৰ'বা, ফোন এটাকে কৰোঁ বোলোঁ ঢেৰ দিন কৰা নাই। তাইলে।
ভালেই কৰিছ-
তাকে, কি কৰিছা?
মই ৰুটি খাই উঠিছোঁ। ত
ৰুটি খালা? উম।
আজি বৰ ৰ'দ দিছে নহয়। বাহিৰলৈ ওলা-
অ আই তোমালোকৰ ফালেও নে? ইয়াত ৰ'দক কোবত ৰাতিপুৱাতে কাপোৰ কেইটামান ধুলোঁ। ধুই দিলো সেয়া শুকাল। খুৰাই আকৌ যাবৰ কাৰণে ভাত কেইটামানো বনাই দিলো। দি পেলাই, এয়া অ দোকানলৈ গৈছে। দি কৰি লৈ পেলাই মই বোলো চাহ এপাক। খাওঁ বাকী লৈ পেলাই। বোলো হিয়ালে ফোনত, মই সেই মানে কি হল জানা? মোৰ মাজতে বৰ বিষ এটা হল নহয়? পঢ়িছিলো বাৰু। বাৰু সেই পৰাটোৰ লেচু লৈ পেলাইটো সেইটো সেইটোৱেই। আৰু মানে হেৰি হ'ল, এই কি বুলি কয় মোৰ অকমান ককালত প্ৰব্লেম এটাও আছে অ মানে এইয়া শ্লিপ দিস্ক নে কি কয় অ এইবোৰ? নোৱাৰো
তাকে অ', আগতে এবাৰ কৈছিলে নহয়।
কৈছিলো ন তোমাক? অ! মা তাৰমানে কি জানা এতিয়াচোন মইয়ে চব কাম কৰিব লাগে। নকৰিলেও নহয়। কাম বিলাক যদি কৰো সেইদিনা অকমান বেছি হয়, কিবা এক্সাৰচাইযে এইবিলাক শিকাই দিছে ডক্তৰে। এ', কোনোবা দিনা কৰোঁ। কোনোবা দিনাখন আকৌ, এ এলাহ লাগে অ
এলাহ লাগিলেও কৰিব লাগিব আৰু, দিনতটো কাম কৰি ভাগৰ জোগৰ লাগি থাকে। তেজে
এ লৰাই সিও বকে। একে নকবা আৰু।
উ',
তাকে এতিয়া হে - হে - হে কি কম আৰু। অকলশৰীয়া মানুহ হলে বৰ দিগদাৰ অ বৰ দিগদাৰ কৈছো নহয়। এ', তাৰ পিছতে তোমাৰ মাহঁতক কোৱাচোন খা খবৰ?
আমাৰ মাহত আছে
মাজতে কিবা গা বেয়া বুলি অ কৈছিলা
যেনে তেনে চলি আছে আৰু ইটো সিটো কৰি। সেয়া মানুহৰ দেহাবোৰ আজিকালি আৰু কোনো স্থায়ী নহয় চব অস্থায়েই হয়।
তাকে মানে কি যে হৈছে উপাই নাই আও তেনেকেইে থাকা দিনকেইটা চলিব লাগিব নহয় জানো।
পাইটো নাই
উপায় নাই হেৰি নহয় ৰিয়া কথা এটা লক্ষ্য কৰিছা।
নাই নাই আৰু এই টেবলেট চাণ্ডাৰ মানুহে হিচাপ কৰিলে বছৰত কিমান যায় ঠিকে নাই মান প্ৰত্যেক
অ আমাৰ ঘৰতে খুৰা ৰাই ময় মিলি সেইখন ফাৰ্মাচী বুলি ক'বা তুমি মই সি এই কি এইবিলাক কয় যে পাহৰিছো ৰ কিবা কেলচিয়াম নে কি যে সেইসোপাও খাই থাকো বিষৰ কাৰণে খাবলৈ দিয়ে
অ দেউতা চাৰি হাজাৰ মান টকা আক দে সমাহে
উ আই আমাৰ খুৰা। বছ হেৰি আছে চুগাৰো আছে চুগাৰো আছে গম পোৱা।
হয়
দিগডা দিগডা মোৰ অ' নাই চুগাৰটো প্ৰেচাৰটো অলপ আছে আও এ বিষ কোপে মোক খাই পেলাইছে আৰু এটা কথা কাম বন বিলাক হৈ তেঁওলোকে কৰিলেও কিবা পচন্দ নহয় নিজেই চব কৰা মেলা মানে।
লাহে লাহে কৰি থাকিব আৰু এটা দুটাকে
জানা ৰিয়া মই আজিকালি যে খৰকে কাম কৰিবলৈয়ে নোৱাৰো তাকে কৈছো এইটো মানে অ'অ আমাৰ মাহঁত আইতাহঁত তেতিয়াতো বহুত বছৰলৈকে ষ্ট্ৰং হৈ আছিলে এতিয়া দেখোন এ পঞ্চ পঞ্চাছ একাৱন্ন বছৰতে যদি এনেকুৱা হয় হ' তাকেই আৰু বা তেনেকেটো চ চলি থাকিবই লাগিব নহয় জানো? কি কৰিবা
নাই।
উপায় নাই, উপায় নাই এতিয়া, তুমি কিহেদি খালা? মায়ে ভাত বনাইছে, নাই? সময় হোৱাও নাই নেকি, অ', এতিয়া আতাৰ কেনেকুৱা, তোমাৰ দেউতাৰ?
হ'লেও বেছ ছি হেৰি, মানে এতিয়া গৰমটো এতিয়া গৰমটো বহুত বেছি নহয় এতিয়া এইটো জেঠ মাহ নহয় জানো জেঠ এই মাহৰ পৰা গৰম বহুত বেছি হ'ব এই জেঠ মাহৰ কিবা জেঠ মাহে আহিছে এই গৰম বেছি পৰিলে বেছি ওলাই সোমাই
পেচাৰটো অকণ বাঢ়িয়ে থাকে বাৰু এনেও নৰ্মেলতকে।
অকমান সাৱধানে থাকিব দিবা তোমালোকে অকণ চকু-কাণ দিবা
এ' বয়স হৈ আহিছে ন' এইটো পেছাৰ মানে আৰু নকমেই আৰু
নকমে নিজে সাৱধানে থাকিলে তেওঁ যি যিমানে যি নহওঁক দিয়াচোন বাৰু। অ', দেউতা আকৌ বেলেগত থাকে, এ' তোমাৰ এ' ভাইটিৰ ভাইটিতো এতিয়া কি কৰি আছে সি সি তাৰ হে ইয়ে
এইবাৰ, এইবাৰ কমপ্লিট হ'বহে।
অ এইবাৰ মানে ওলাব আৱ ন বি এ পাছ কৰি আহ মই বি এ পাছ কৰাৰ পাছত ত কিবা চাকৰি তাকৰি পাব আৰু তেতিয়া নহয় উম উ
তাকে
চাকৰি তাকৰি বিলাক হেৰি কৰি থাকিবলৈ দিবা মিছা উম
আজিকালি কপালৰ কথা তাতে আৰু
কপাল কপাল তুমিও লাগি থাকা এ তুমি এটা কাম কৰিব নোৱাৰ নোৱাৰা নে বাৰু হ অ জেনেৰেল কাষ্টৰ অকমান প্ৰবলেম হয় তুমি সেই টিউচন চিওচন দুটামান কৰাচোন
তাকে চাইছো আজিকালি আকৌ হেৰি এইটো কয় স্কুলৰ বিলাককহে স্কুলত যোনে পঢ়ায় সিহঁতৰ হাত
আহ এটাই দিগদাৰ নিন্ত
আৰু স্কুলৰ মাষ্টৰে যদি টিউচন নকৰ পিছত নাম কিছুমান মাষ্টৰে আকৌ মাৰ্কচবোৰ কমাই দিয়া নহয়
দেখিছা কান্দ কাৰখানা বিলাক
মেট্ৰিক নাইন টেনত প্ৰেক্টিকেলৰ মাৰ্ক্সে কমাই দিয়ে যদি তেওঁৰ ওচৰত টিউচনে নকৰা
উম
কি
অ দিয়া এ তোমাৰ দাদা ছোৱালীজনী তাৰ ডাঙৰ হৈছে নে অকমান
তাই আছে পাতে কৰি আছে এতিয়া
উম হম উৎপাত কৰি থাকে ন কেঁচুৱা এটা থাকে থাকিলে বৰ ভাল লাগি থাকে অও ঘৰখন
উ এৰাজনী
হওক দিয়া আজিকালি আকৌ এটাই দচটা কাম কৰি থাকে নহয়
আহ দচটা তুলিবলেতো সমৰ্থও নহ'ব যিমান যি পৰ্যায় আজিকালি স্কুলৰ পৰা আদি কৰি সম তখিনি জন্ম হোৱাৰ পৰা বুলিয়ে ক'ব পাৰি দিয়াচোন।
উম
দিনতে একো ইমান নাছিলে আৰু এতিয়া ধৰক আও কিমান খৰচ।
উম
অ আজিকালি ছোৱালী হ'বলৈ বহুত প্ৰব্লেম দেই!
প্ৰব্লেম, প্ৰব্লেম উম।
উম ইমান সহজ নহয়।
হ'ব দিয়া ভাত কি বনাব মায়ে? কি দি বনাইছে মায়ে ভা মায়ে ভাত? কি দি বনাইছে?
এ দাইল, ভাত বনাই থৈছে ভাজি, ৰঙালাও ভাজি।
অ ৰঙালাও এই গৰমত। ৰঙালাওটো খাবলৈ ভাল পাওঁ মোৰো গেষ্ট্ৰিকডাল বৰ এ কি জানা এ এসাজ খাব পাৰো তাৰ পিছত দ্বিতীয় সাজ খাব নোৱাৰো একেলগে
উম গৈছোঁ আহ
তোমালোকৰ ফালে আজি ৰ'দ, ৰ'দ বাদ কেনেকুৱা ৰ'দ দিছে? আমাৰ ফালে বহুত
বহুত বহুত বহুত আজি ৰ'দৰ কোবত মানে ওলাই যাব পৰা নাই মানুহ
উম, আমাৰ মানুহটো গৈছে। ৰ'দ দিছিলে কালি গাটোও বেয়া অকণ জ্বৰো উঠিছে ৰাতি। ঔষধো বা খাইছে টেবলেট।
তাকে।
উম গা বেয়া জ্বৰ উঠিছে।
অহ এতিয়া ভাল পাইছে নে নাই?
আজি অকণমান ৰাতিপুৱালৈ অকণমান হেৰি পাইছে যে সেয়ে গ'ল আকৌ এতিয়া। অকণ আৰাম পোৱা দেখা পাই দোকানলৈকে
অ এই বতৰটো এনেকুৱা হৈ আছে কাৰণে হৈছে অ।
ঠাণ্ডা, এই গৰম হৈ আছে
অ, ঘপককে কালি ইমান বৰষূণ দিলে, আজি যে একদম টিকা ফতা ৰ'দ।
একেবাই আউ, সেইকাৰণে মানুহৰ, সেইকাৰণে সেই সেইকাৰণে বেমাৰ-আজাৰবিলাক হৈ থাকে।
উম
কি কৰিবা? আমাৰতো ইয়াত শান্তিয়েই, কিছুমান জেগাতটো এতিয়াই একেবাৰে চল্লিশ, পঞ্চল্লিশ তেনেকুৱা উম, পঞ্চল্লিশ ডিগ্ৰী, চল্লিশ ডিগ্ৰী।
মানুহে তাত কেনেকে এডজাষ্ট কৰে মই ভাবিয়ে ত'ত নাপাওঁ দেই।
এ, অভ্যাস হৈ যায় যে। অভ্যাস কৰি যায়। উপায়তো নাই, এডজাষ্ট কৰিবই লাগিব আৰু
তাকে।
বাৰু, ঠিকে আছে দিয়া। খা-খবৰটোকে ল'লো। মাৰাক ক'বা মই ফোন কৰা বুলি, দেই।